হেল্ল'
হেল্ল'
কি কৰি আছা?
এনেই আছো।
অ' ক'ত আছা।
মই ঘৰতে তুমি।
মই আছো এনে।
অ'
ভাত বনোৱাত লাগি আছিলো মই।
কিহেদি বনাইছা।
ভাত দাদাই মাছ আনিছিল।
অ'
তাৰপা বৰষুণ আম ইয়াত।
অ' হয় নেকি?
অ' তাৰপিছত আনোতে আনোতে দেৰিয়েই কৰিলে। ভাতটো উঠাই থোৱা আছে এতিয়া, মাছটো ভাজো।
অ'
তাৰপিছত মাছটো ভাজি লওঁ তেওঁ মায়ে ক'ব কেনেকে বনাব লাগে বনাও আৰু তেুনেকি।
অ' তৰকাৰী নে ভাজি।
আমাৰ আকৌ উম, মই মানে চবৰে সদায় বেলেগ- বেলেগ হৈ থাকে এতিয়া কোনে কি খাব ঠিকনাই। ভাজি লওঁ সেইটো কাৰণে প্ৰথম তাৰপিছত যোনে যি খায় সে তেনেকে বনাম আৰু।
অ' অ' অ' অ'।
তোমালোকৰ কি হয়?
মিট
আহ
উম।
তোমালোকে মাছ মাংস ইমান নোখোৱা নেকি?
মাছ মাংস খাওঁ।
উম।
হাজিৰ মানে চেণ্টত দোকান খোলা নাছিলো, সেইকাৰণে আজি বিচাৰিছিলো আমি মাছে বিচাৰিছিলো। কিন্তু মাছটো নাপালো। উম, অ'
বাকী ঘৰত ভালনে।
ভাল ভাল তোমালোকে।
উম আমাৰো ভালেই বাৰু।
উম।
আমাৰ ফুচিয়া তোমাক বৰ মনত পেলাই থাকি অ'
হয় নেকি।
উম, আহিবাচোন কেতিয়াবা।
যাব লাগিব। এই ছুটিয়ে নোপোৱা হলোঁ যে এতিয়া।
অ'।
তোমাৰ এইবোলে কামত লাগি থকাই হয়।
অ সেইটো হয় বাৰু।
উম। সময় উলিয়াবলৈ দিগদাৰ হৈ যায়।
সময় কম বাৰু কাম থকা মানুহৰ।
উম আৰু আজিকালি সময় বিলাক কিবা সোনকালে গুছি যোৱা নিচি
অ আৰু এই এতিয়া যে এই এদিন গৰমত মানে মানুহে দিনটো কামাই যাব। সন্ধিয়া সময়তে কাম বিলাক হোৱাই।
অ।
দিনটো কিবা কামেই নহয় চবৰে।
সেইটোৱে।
তোমালোকৰ চাগে খুব দিগদাৰ হৈছে নহয় এই কেইদিনত।
উম।
কামলৈ অহা যোৱা কৰা।
তাকে ৰ'দ খনত অহা যোৱা কৰা।
উম।
বৰষুণতো দিয়ে ৰাতি বৰষুণতো দিয়ে তাৰপৰা আকৌ দিনত একেটা গৰমেই। বৰষুণটো দিয়ে যে আৰু বেছিহে গৰম কৰি পেলাই গে বতৰটো।
বৰষুণতো দিয়াই অলপ ঠাণ্ডা হ'ব লাগে হয় নে নহয়। ঠাণ্ডা হ'লে ভাল লাগে বৰষুণ দি আকৌ বেছিহে গৰম।
তাকে।
তাকে ফাৰ্ম এখনো খোলা কথা ভাবিছিলো।
অ।
অ বোলো সুধিছিলো চবৰে মানে। কথাবিলাক বেলেগ বেলেগ যে কিছুমানে কয় লাভ। হ'ব কিছুমানে কয় নহ'ব। লোকচান এইবিলাক, এইবিলাক কৰিব নালাগে এতিয়া তোমাৰ মতে মানে। কি মানে তোমাৰতো থকা মানুহ।
তোমাৰ এতিয়া লাভো হয় লোকচানো হয় মা নুহে লোকচানটোও কৰে তোমাৰ মানুহে লাভ তো বেছি নকয় লোকচানটোৰ কথা বেছি কয়।
আৰু বিজনেচ কৰিলে লাভ লোকচানো থাকিবই হয় নহয় বাৰু।
আৰু এইবিলাক হ'ল জীৱ লগা বস্তু তুমি। কোনোবাই ক'ব নোৱাৰে যে তোমাৰ এইবাৰ ভাল হ'ব এইবাৰ বেয়া হ'ব।
সেইটোৱেটো কথা।
আৰু তোমাৰ সময়মতে তুমি লাগিবও লাগিব বাৰু দেই।
অ এৰি দিলে আৰু মানে এনেই খুলিছোঁ তাৰপিছত এৰি দিলে। তেনেকুৱা হ'বয়ে।
অ তেনেকুৱা হ'ব তুমি জোৰ দিব লাগিব সেইমতে।
উম।
জোৰ দিলে তোমাৰ ঠিক হব।
উম।
তুমি যিমান প-পাল সেইটো তোমাৰ ওপৰত কথা আৰু।
পালন ধুনীয়াকে কৰিলে সিহঁতৰ চেহেৰা বেমাৰ চেমাৰও নালাগে। চাফ চিকুণ ফাৰ্মখন চাফ চিকুণ কৰি ৰাখিব লাগিব পৰিৱেশটো।
উম।
খাপ ঘৰৰ ভিতৰৰ পৰিৱেশটো চফাকে ৰাখিব লাগিব।
চোফাকে মানে কিবা ঔষধ চফত দিনে নে মানে আমি এনেই যেনেকে চফাকে ৰাখো তেনেকে।
সেইটোয়ে ক তুমি যোনটো কোম্পানীৰ পৰা কৰিবা। ডাঙৰকে খুলো বুলি ভাবিলে, স কোম্পানীটোৰ ফালৰ পৰাই চব, ঔষধ দি পঠিয়াই তোমাক, তোমাক বুজাইও দিব সিহঁতে কেনেকে কি কি কি কৰিব লাগে।
উম আমি মানে হেৰি মানে, ডাঙৰকে খোলা কথা ভাবিছো।
আহ।
তাকে অলপ আইডিয়াটো কম মানে এইবিলাক বস্তু লৈ।
উম।
অাকে।
কিমান মান পইচা সোমাব, বনাওতে।
বহটো বাৰু আমাৰ ঘৰৰে আছে।
উ তোমাৰ, ডহ লাখ মান লাগিব।
উম।
মানে দুইলাখ এটাত ধৰি থোৱা ভাল আৰু।
উম।
তাকে এইবাৰ এইটো বিজনেছত দি চেষ্টা এটা কৰি চাওঁ।
তাকে তুমি যি কৰি চাব পাৰা বেয়া নহয় বস্তুটো, তুমি খালি সৈতে ভুল গুৰুত্ব সহকাৰে কৰিব লাগিব। ইমান গুৰুত্ব দিবা সিমান লাভ হব। আৰু এনি টাইম মানুহ এটা লাগি থাকিবই লাগিব সিহঁতৰ লগত। লাগিটো নাথাকিলে নহ'ব মানে।
মানুহ থাকিব লাগিব ন? তোমাক পোৱালিবিলাক এই যে, আমি কোৱা শুনো যে এই এমাহত যে কিবা এমাহ লাগে নে কিমান দিন লাগে?
তোমাৰ কোম্পানী লৈ পেলাই যাব।
উম।
তোমাৰ কিমান কোনটো কোম্পানী? কিছুমান কোম্পানী চল্লিশ দিনত উঠাই দিয়ে। পঁয়ত্ৰিশ দিনৰ পৰা চল্লিশ দিনৰ ভিতৰত, কিছুমান কোম্পানীয়ে চল্লিছৰ পৰা পঞ্চল্লিছ দিনৰ ভিতৰত উঠায়। আৰু কিছুমান কোম্পানীয়ে চল্লিশ পঞ্চল্লিছ দিন হোৱাৰ পিছত উঠায়।
অ', মানে কোম্পানীলৈ পঠাইছো।
অ'। আৰু এনে তোমাৰ যদি কেতিয়াবা ফাৰ্ম খন খুলিলা তুমি ধৰি লোৱা তাত যদি কিবা বেমাৰ লাগিছে মুৰ্গী মৰিব ধৰিছে। তেতিয়া, কম দিনতো উঠাই দিয়ে।
অ' অ', পোৱালি খিনিৰ ওপৰত ডিপেণ্ড কৰা সেইটো কাৰণে।
অ', পোৱালি খিনি তুমি কিমান সযতনে ৰাখিব পাৰিছা, সেইটোৰ ওপৰত তোমাৰ লাভটোও ভৰসা থাকে আৰু লাভৰ।
অ' অ'।
কষ্ট হয়, নোহোৱা নহয়।
কষ্টটো, কাম যিকোনো কামতে কষ্ট থাকিবই।
উম। তাকে।
তুমি যে কিবা কয়লাৰ পুহিছিলো বুলি কৈছিলা, কয়লাৰ পোৱালিখিনি খবৰ কোৱাচোন?
সেইখিনি তোমাৰ, তাৰমানে বৰ দিগ বেমাৰ দিগদাৰ এটা বোলো।
কি হ'ল আকৌ?
নেউল এটা সোমাই পেলাই
অ'।
পোৱালিখিনি বহুতখিনি মাৰিপেলাই, মই বহুত তাৰমানে হেৰি হল আৰু পইচা এনেই গল আৰু।
কিমান মান মাৰিলে?
ইমান এতিয়া অকল পোন্ধৰটা আছে, তাৰ মানে বা সেইখিনি চব মাৰি পেলালে।
ইয়ে দেহি।
ছয়ত্ৰিশটা মাৰি পেলালে।
এতিয়া কিমান-কিমান আছেগে?
পোন্ধৰটা মুৰ্গী আছে ইয়াত।
সিহঁতক দানা পানী ঔষধ-চৌষধ, সিহঁতক কিনা পইচাবিলাক চব এনেই গল।
অ', টো, ঔষধ-চষধ এইবিলাক দানা চানা দাম আছে নহ?
অ',।
দানা কেনেকে খুৱাইছিলা?
দানা প্ৰথম কেইদিন তাৰমানে কমাই-কমাই আনি খোৱালো।
উম।
তাৰপিছত তোমাৰ, বস্তা কিনি আনিছিলো।
অ', দেহি বস্তা বেয়া হল কথাটো।
উম।
এতিয়া কিমান-কিমান দিন হ'ল তোমালোকৰ পোৱালিখিনি ভৰুৱা?
তাকেই তোমাৰ প পয়ত্ৰিশ দিন মানৰ হ'ল ।
কয়লাৰ বিলাক কিমান দিনত ডাঙৰ হয়?
এমাহ বা দুমাহমান হব।
দুমাহ চাগে নহ?
উম।
যদি এইখিনি ঠিকে থাকে, তেন্তে কিবা এটা থাকিবগে আৰু। নে লাষ্টটোতো নহ'ব?
উম, মলটো যেন তেনে ওলাব চাগে?
এতিয়া ভালকে চোৱা-চিতা কৰিবা সেইখিনিকে। উপায়টো নাই।
চেষ্টাটো কৰি চাবই লাগিব।
তাকে, লাগি থাকিবা লাগি থাকি নেউলটো ওলাই নেকি চাই থাকিবা মাজে মাজে।
তাকে, তাক পাৰিলেতো ধৰি বান্ধিবই লাগিছিলে।
উম, কি ডাঙৰ নেউল নে কি?
সৰু।
ঠিক আছে তেন্তে। অ', মই বনাই পেলাই মানে কৰি আছোঁ।
উম।